অ', কি কৰিছে?
এ আছো এনে তুমি?
মই এনেই শুই আছো।
অ', অ'।
খবৰ ভাল?
খবৰ আছো আৰু উম।
বেলেগৰ ক'বাত আছা নেকি?
অ', এ বিহপুৰীয়াত আছো।
উম।
ভাত খালা?
ভাত ৰাতিপুৱা খালো এতিয়া নাই খোৱা।
তাৰপা হেৰি গৰম কেনেকুৱা পৰিছে তাত?
গৰম একদম মজা কি কবা আৰু।
মজা!
মজা!
তাকেহে বহুত গৰম বহুত গৰম।
এনেকুৱা গৰম দিছে এনেকুৱা গৰম দিছে আৰু সি কম আৰু।
উম।
তাৰপা উম। তাৰপিছতে বতৰটো সেয়াই কি হ'ব এতিয়া ইমান গৰম।
উম।
পানী চানী খাই থাকিবা নহলে বেমাৰ হ'ব।
পানী খাইছো বাৰু।
উম।
হলেও ইয়াৰ পানীতটো ইমান একেবাৰে চফিত নহয় যে
অ'।
পানীতো বেছিকে খাবলৈও মন নাযায় আইৰন আছে।
উম। মই বাৰু এইকেইদিন ভাল পানী খাবলৈ পাইছো।
উম। ফিল্টাৰটো‌ একে কাম নাই।
কাম নাই।
নাই, নাই।
এনেই আৰু পানী খিনি তলে সৰি পৰে দিয়াৰ‌ লগে লগে।
অ'।
এটোৱে হয় তাৰ বাহিৰে একো নাই। তাৰপা
বেগী অ', শুনিছানে নাই? হেল্ল'। শুনিছানে? হেল্ল'। হেল্ল' হেল্ল'। হেল্ল'।